অ হেল্ল
অ শুনা পাইছা নাই
উম শুনিছো শুনিছো মোৰ মাতটো শুনিছা নাই
অ শুনিছো শুনিছো কি কৰি আছা
এয়া ভাত পানী খাই উঠি এনেই বিচনাতে অকন বহি আছো। তুমি কি কৰিছা?
এই মই তোমাৰ অকণমান ৰাস্তাৰ ফালে ওলাই গৈছিলোঁ, মানে খোজকাঢ়িবলৈ গৈছিলোঁ ভাত চাত খাই মেলি, তাৰ পৰা আকৌ আহি মেলি এতিয়া বহিছোঁহি আৰু।
অঁ অঁ।
বাকী খবৰ খাতি ভালনে?
অ, ভালেই, ভালেই। তোমাৰ ভাল নহয়?
অ', মোৰো ভালে ভালে বাৰু দেই। অ', বাকী খোৱা বোৱা হ'লেই নহয়? অ', অ', তাকে সেই তোমালৈ ফোন কৰিছিলোঁ মানে কথা এটা পাতিম বুলি। মানে কথা এটা আলোচনা কৰিম বুলিয়ে ফোন কৰিছিলোঁ।
অ'।
তোমাৰ এই ধৰি লোৱা আজিকালি যে ব্ৰইলাৰ মাংসটো খুব প্ৰচলন হৈ থকা নাই
অঁ হৈছে হৈছে অঁ, আমাৰ ফালেও চলি আছে।
তাকে এতিয়া তোমাৰ সকলোতে মানে তোমাৰ জৰলৈকে যোৱা মানুহবিলাকে একদম ব্ৰইলাৰ মাংসটো খুব বেছিকৈ তোমাৰ খাই আছে মানে হয় নহয়, এতিয়া আচলতে ব্ৰইলাৰ মাংসটো ইমান যে মানুহে যে ব্যৱহাৰ কৰি আছে। আচলতে ইয়াৰ পৰা জানো কিবা ভাল লাভ হৈছে জানো তোমাৰ মতে?
হয়, এতিয়া যদি আমি চাওঁ ব্ৰইলাৰ মাংসত তোৰ মানে কি হয় কুকুৰা জাততে পৰে। আমাৰ আজি মানে কুকুৰা মাংস, সেইটোতে মানে ব্ৰইলাৰ মাংসটোও পৰে। আচলতে মানুহে ব্ৰইলাৰ মাংসটো ইমান যে বিক্ৰী কৰিবলৈ লৈছে। তাৰ ক্ষেত্ৰত যদি আমি চাওঁ, এতিয়া আজিকালি চাবাচোন এখন গাওঁতে তোমাৰ দুই তিনি একোখনকৈ ব্ৰইলাৰ ফাৰ্ম থাকে।
হয় হয়, হয় হয়। এটা ব্ৰইলাৰ উম ডাঙৰ হয়, হয়। অঁ। অ, উম। অহঁ। হয় হয়।
বা তাৰ পৰা যিটো টেষ্ট লাই সেটো লোকেল মাংসৰ নিচিনা নহয়, আৰু সাধাৰণতে কি হয় ব্ৰইলাৰ বিলাক ইমান বিক্ৰী কৰাৰ সাধাৰণ কাৰণটোৱে হ'ল এইবিলাক অতি কম সময় ভিতৰতে মানে একদম বহুত স্পীডত মানে ডাঙৰ হৈ যায়। আৰু কি হয় সময়ৰ ক্ষেত্ৰত তত যদি আমি চাওঁ, এই ব্ৰইলাৰ বিলাক আচলতে প্ৰায় তোমাৰ পাঁচ সপ্তাহ বা সাত সপ্তাহ সপ্তাহৰ ভিতৰত মানে এইখিনি হৈ যায়, মানে একদম প্ৰাপ্তবয়স্ক হৈ যায় বিক্ৰী কৰিব পৰা হৈ যায়। এ সেই ক্ষেত্ৰত কি হয়, তোমাৰ এই ব্ৰইলাৰ যোন সকলে পোহে তেওঁলোকে এই মাংসসমূহ তেনেদৰে পাঁচ সপ্তাহ বা সাত সপ্তাহ মান কষ্ট কৰে। তাৰ ফলত সেইখিনি বিক্ৰী ক আমাৰ মাজত বিক্ৰী কৰি দিয়ে আ আৰু আমাৰ মানুহেও কি কৰে, ব্ৰইলাৰ মাংসৰ যিটো দাম সেইটো তুমি চাবাচোন লোকেল মুৰ্গী বা বেলেগ তেনেকুৱা কুকুৰাৰ আৰু প্ৰজাতি আছে নহয়, সেইবিলাকতকে কিন্তু আটাইতকৈ দাম কম আমাৰ ব্ৰইলাৰ মাংস। হয়। কাৰণ এই ব্ৰইলাৰ মাংসত কি হয়? একম কষ্টত টো কম হয় পঢ়িবলে, তেওঁলোকে খুব কম খৰচতে যি যিহে টো এইটো মানে উৎপাদন কৰিব পাৰে তাৰ বাবে কি হয়? আমাৰ মাজলৈ মানে একদম কম দামতে এই মাংসটো উপলব্ধ কৰি দিয়ে। যাৰ ফলত কি হয় মানুহে তোমাৰ চোৱা, একদম কম দামত মা ধুনীয়া মাংস পা পালোঁ বুলি ভাবি এই ব্ৰইলাৰ মাংসটো আচলতে খায় কিন্তু ব্ৰইলাৰ মাংসৰ পৰা কি হয় এই ব্ৰইলাৰ মাংসত অত্যাধিক পৰিমাণে প্ৰটিন থাকে আৰু কি হয় আমাৰ চাবাচোন যিসকল মানুহে তোমাৰ নন ষ্টপ অকল ব্ৰইলাৰ মাংসই খায় তেওঁলোকে ধৰা সপ্তাহটোত পাচ দিনেই তেওঁলোকে ব্ৰইলাৰ মাংস খায় সেই তেনেকুৱা লোকসকলৰ স্বাস্থ্যটোৰ প্ৰতি চাবাচোন? তেওঁলোকো কি হয় মানে সেই ব্ৰইলাৰ মাংসসমূহৰ নিচিনাকৈ তেওঁলোকো মানে শকত হৈ যায়, ফুলি যায় কাৰণ তাত একদম হাই প্ৰটিন থাকে আৰু ব্ৰইলাৰবিলাক চাবাচোন তোমাৰ লোকেল মুৰ্গিৰ নিচিনাকৈ বৰকৈ মানে ঘুৰি ফুৰিব নোৱাৰে, সিহঁতে এক দম বহা জেগাতে বহিব সেই জেগাতে সিহতি খাব, শুব আ ব সেই জেগাতে খাব, শুব মানে বৰকৈ লৰচৰ কৰিব নোৱাৰে। যাৰ ফলত কি হয় সিহঁতৰ যিটো মানে মাংসপেশী সেই সিহঁতৰ মাংসবিলাক খুব ফোপোলা হয়। মানে আ চলতে একদম কোমল হয় আৰু সিহঁতি ধৰা এনি টাইম তোমাৰ দানা দিয়ে থাকিব লাগে। আৰু ব্ৰইলাৰ মাংস কি হয় যিসকলে পালন কৰে তেওঁলোকেও চাবাচোন এক্স ছেকেণ্ড তেওঁলোকে ৰেচ লবলৈ নাপায়। এনিটাইম তোমাৰ সেই ব্ৰইলাৰ সোপাৰ পিছে - পিছে লাগি থাকিব লাগে। সেইকাৰণে কি হয় মানুহে সেই ব্ৰইলাৰটো খাই ভাল পায়। মানে আচলতে প্ৰথম কথা এটা - এটা সো বেলেগে সোৱাদ আহে। মানে লোকেল মুৰ্গীৰ নিচিনা সোৱাদ নাই, কিবা এটা মানে সেই মাংসটোত মানুহে কিবা এটা মিঠা পায় খাই পেলাই আ আহ টেষ্ট পায় আচলতে। তাৰ পিছত কি হয় সেই মাংসখিনি যে সিহঁতৰ ফোপোলা মানে সিহঁতে যে বৰকৈ লৰচৰ নকৰে, মানুহে সেইকাৰণে মাংসটো খাই ভাল পায়। কাৰণ একদম কোমল মাং স, তোমাৰ খাওঁতে ইমান এটা মানে কষ্টও নহয় আচলতে তেওঁলোকৰ সেই ক্ষে ত্ৰত মানুহে ব্ৰইলাৰটো খুব খায়। কিন্তু এই ব্ৰইলাৰটো যে বেছিকৈ খায় এইটো কিন্তু মই ভাল বুলি নাভাবো। কাৰণ বৰ্তমান সময়ত কি হৈছে? বহুতো লোকে এনি টাইম তোমাৰ ব্ৰইলাৰ মাংস খোৱাত ফলত বিভিন্ন বেমাৰ - আজাৰৰ সৃষ্টি হোৱা দেখা গৈছে মানে কি হয় হে ব্ৰইলাৰটো একদম খুব মানে তেল জাতীয় বস্তু ন, হাই প্ৰটিন থকা মানে মাংস যাৰ ফলত কি হয় তুমি যদি এক একেৰাহে সেই ব্ৰইলাৰ মাংস খায়ে থাকা খায়ে থাকা, তুমি যদি সপ্তাহটোত পাঁচ দিনে ব্ৰইলাৰ মাংস খোৱা তেনেহলে তোমাৰ বিভিন্ন ধৰণৰ বেমাৰে দেখা দিব, আমাৰ এতিয়া ধৰ তাৰ এটা বৰ মাৰাত্মক বেমাৰ আমাৰ ফেটি লিভাৰ সেই ফে এ ফেটি লিভাৰ মানে কি হয়? এই ব্ৰইলাৰ মাংস অত্যাধিক পৰিমাণে খোৱাৰ ফলত দেখিবলৈ পোৱা যায়।
অ।
আচলতে কি হয় মানুহে এই ব্ৰইলাৰ মাংসটো কম দামত পাই পেলাই খায় কিন্তু তাৰ পৰিৱৰ্তে যদি তেওঁ ব্ৰইলাৰ মাংস নাখায় যদি এটা লোকেল মুৰ্গী আনি খায় তেতিয়া কিন্তু তেওঁলোকৰ লাভ হব। কাৰণ ব্ৰইলাৰ মাংসৰ ক্ষেত্ৰত মই তোমাক কৈছো বিভিন্ন ধৰণৰ সিহঁতক দানা। খাৱাই প্ৰটিনযুক্ত দানা খোৱাই। বা সিহঁতক ইন্জেকচনো দিয়ে যাৰ ফলত কি হয় সিহঁতে একদম ফুলি উঠে। আৰু যিসকল লোকে এই ব্ৰইলাৰ মাংস অহৰহ। খাই থাকে তেওঁলোকৰ কথাও মই কৈছো যে যি সক সকলে ব্ৰইলাৰ একদম এনি টাইম খাবলৈ বিচাৰি থাকে তেওঁলোকো কিন্তু। সেই আচলতে শুনিবলে বেয়া হলেও। এই ব্ৰইলাৰ মাংসৰ নিচিনা তেওঁলোকো সেই ব্ৰইলাৰ নিচিনা হৈ পৰে আচলতে ফুলি পৰে।
অ। হয় মন কৰিছো বাৰু মইয়ো কৰিছো সেই কথা এটা।
চাবলৈ গ'লে আচলতে ব্ৰইলাৰ মাংসৰ ওপৰত এনেকুৱা কিছুমানে কথা আৰু মানে এতিয়া- তুমি কি বুলি খাবা যে মানে ব্ৰইলাৰ মাংসতটো মানুহে এনেকে খালে ভাল। ভাল নে বেয়া বা ব্ৰইলাৰ মাংসৰ ওপৰত তোমাৰ কেনেকুৱা ধৰণৰ ধৰা। এ মনোভাৱ আছে সেইখিনি কোৱাচোন বাৰু।
তুমি ইতিমধ্যে তুমি বহুতখিনি কথা কৈ চাই ভালদৰে তুমি ব্ৰইলাৰ মাংসৰ পৰা কি কি ভাল হয় উপকাৰ হয় সেই খখিনি কথাও কৈছা হয় নহয় এ কিন্তু তোমাৰ আচলতে মই ব্ৰইলাৰ মাংসটো ইমানো বেয়া বুলি নকওঁ। হয় নহয় আচলতে যদি আমি সঠিক ৰূপত খাওঁ। তটো তোমাৰ আমাৰ ভালেই হ'ব। এনে ধৰি লোৱা এতিয়া ব্ৰইলাৰ মাংসৰ পৰা তোমাৰ বহুতখিনি বস্তু পায়। তোমাৰ ধৰি লোৱা ব্ৰইলাৰ মাংসৰ পৰা হাই প্ৰটিন পায় তোমাৰ ফাইবাৰো পায়। আকৌ তোমাৰ মানে তেনেকুৱা ধৰণৰ তোমাৰ কেলৰিজ পায় সৰহকে বা তেনেকুৱা ধৰণৰ ধেৰ বস্তু পায় হয় নহয়। নিউট্ৰিচনো পায় গতিকে তোমাৰ সেই ব্ৰইলাৰ মাংসৰ পৰা বহুত কিবা কিবি পাই যায়। কিন্তু সেইটো তোমাৰ ব্ৰইলাৰ মাংসৰ পৰা পাই। কিন্তু তাৰ পৰিৱৰ্তে কিন্তু তোমাৰ ব্ৰইলাৰ মাংস মাংস পৰা বহুত অপকাৰো আছে গম পাইছা নে এতিয়া ধৰি লোৱা মানে আমাৰ এই এতিয়াতো সমাজতো ব্ৰইলাৰ মাংসটো প্ৰচলনতো বহুত বেছিয়ে হৈ আছে এতিয়া মানুহ বিলাকে তোমাৰ সকলো বেছিভাগ মানুহে তোমাৰ ব্ৰইলাৰ মাংসৰে ব্যৱহাৰ কৰে হয় এতিয়া আমাৰ অত্যাধিক যদি আমি ব্ৰইলাৰ মাংস খাওঁ। মে বেছি পৰিমাণে যদি ব্ৰইলাৰ মাংস খাওঁ তেনেহ'লে কি হ'ব তোমাৰ আহ আমাৰ পেটত তোমাৰ অপকাৰ কৰিব পাৰে দেই। তাৰপিছত ধৰি লোৱা আমি ব্ৰইলাৰ মাংসটো এই সকলোৱে তোমাৰ তেল মছলাটো বেছিকে দি দিয়ে ন আৰু সেই যদি আমি তেল মছলা যদি বেছিকে দি মেলি মাংসখিনি খাওঁ তেনেহ'লে কি হ'ব আমাৰ অ হাই প্ৰেছাৰো হ'ব পাৰে গম পাইছা নাই তোমাৰ হৃদযন্ত্ৰ ৰোগ হ'ব পাৰে। গতিকে সেই তেনেকুৱা ধণৰ কিছু সমস্যাৰ সৃষ্টি হব পাৰে গম পাইছা। আৰু তোমাৰ মানে কি হয়। এতিয়া আমাৰ যিখিনি ব্ৰইলা ব্ৰইলাৰ বিলাক কি হয় সিহঁতক যিটো ৰূপত মানে পালন কৰা হয় সেই পালন কৰা তোমাৰ হেৰিটো কিন্তু ব্যৱস্থাটো কিন্তু বহুত বেয়া এতিয়া তুমি চাবা হোন ব্ৰইলাৰ বিলাক যে তোমাৰ তুমি যে কৈছিলা ব্ৰইলাৰ বিলাক তোমাৰ জেগাতে ৰখি থাকে সিহঁতে খোজ চোজবিলাক কাঢিব নোৱাৰে ইয়াৰ আচলতে মূল কাৰণটো কি গম পাইছা নাই। কাৰণ তোমাৰ সিহঁতে খোজ কঢ়িব নোৱাৰা মূল কাৰণটোৱে হৈছে সিহঁতক মানে খুব বেছি এমাহ বা দেৰমাহৰ ভিত তৰতে কি কৰে মেডিচাইন খুৱাই খুৱাই সিহঁতক মানে ফুলাই দিয়া হয়। সিহঁতৰ ৱেইটটো গেইন কৰা হয় যাৰ ফলত কি হয় সিহঁতে মানে তোমাৰ খুব কম বয়সতে তোমাৰ খুব বেছি ৱেইট লৈ লৈ থাকে। যাৰ ফলত সিহঁতৰ যিখিনি ভৰি থাকে বা ঠেং থাকে। সেই ঠেংকেইটাই সিহঁতৰ নিজৰ মানে বডি ৱট টো ল'বই নোৱাৰে বুজি পাইছ। সেইকাৰণে মানে সিহঁতে তোমাৰ বেছিকে খোজ কাঢ়ি খোজ কঢ়িব নোৱাৰে আৰু সিহঁতৰ বেমাৰ বিলাকো বেছি বেছি হয় আৰু সিহঁতক মানে এনিটাইম কেমিকেল চমিকেল তেনেকুৱা ধৰণৰ কিবা এচিডৰ পৰা ধৰি সিহঁতৰ ঢেৰ বস্তু খুৱাই থাকে গতিকে সেইবিলাক যদি আমি সেইবিলাক ইমানখিনি তোমাৰ ঔষধিয়া ব্ৰইলাৰ বিলাক যদি আমি খাওঁ, নহ'লে কি হব সেইখিনি আমাৰ স্বাস্থ্যৰ অৱনতি নঘটাব জানো।
অ', ঘটাব।
অ এতিয়া তোমাৰ সেই ধৰি লোৱা আমি যদি সেই মেডিচাইন ম মাৰি থকা মেডিচন খুৱাই থকা ব্ৰইলাৰখিনি যদি আমি এনি টাইম যদি ব্যৱহাৰ কৰি থাকোঁ তেনেহ'লে কি হ'ব তোমাৰ সেই মেডিচাইনখিনিতো হয়তো আমাৰ পেটলৈও যাব যেতিয়া আমি ব্ৰইলাৰ মাংসটো খাম। যিহেতু মেডিচাইনখিনি তোমাৰ বইলাৰ মাংসৰ ভিতৰত সোমাব নহয় জানো গতিকে আমি সেই যেতিয়া মাংস খিনি খাম তেনেহলে কি হ'ব আমাৰ পেটত গৈ মেলি সেইখিনিয়ে তোমাৰ অপকাৰ কৰিব হয় নহয় এতিয়া মই তোমাৰ চ হৃদযন্ত্ৰৰো তোমাৰ অপকাৰ হয় তেনেকুৱা ধৰণৰ স্বাস্থ্য মানে বহুত তোমাৰ মানে অপকাৰ কৰে গম পাইছা নাই এতিয়া সেই সেইটো আচলতে হয় তোমাৰ সেই ভালদৰে তোমাৰ ব্ৰইলাৰ নো পোহাৰ কাৰণে এতিয়া যদি তুমি সেই লোকেল তুমি ব্ৰইলাৰ মাংস ব্ৰইলাৰ টো পোহা তেনেহ'লে সেইটো কিন্তু তোমাৰ মই বেয়া বুলি নকওঁ সেইটো ভাল কিন্তু তোমাৰ যিসমূহ মানে ফাৰ্ম খোলা হয় মনে যিসকলে তাৰমানে ব্ৰইলাৰ ফাৰ্ম খোলে এই ফাৰ্মিঙৰ ফলতহে মানে সিহঁতৰ ব্ৰইলাৰ মাংসটো খালে অত্যাধিক বেয়া গম পাইছা নাই। আৰু তোমাৰ কি হয় ব্ৰইলাৰ মাংসটোত তোমাৰ অ যেতিয়া তোমাৰ ধৰি লোৱা ব্ৰইলাৰ খিনি তোমাৰ ফাৰ্মত পোহা হয় তাত তোমাৰ ধৰি লোৱা সিহঁতে ইমান বেছি গুৰুত্ব নিদিয়ে মানে সিহঁতে জাষ্ট এটাই মন দিয়া যে কিমান সোনকালে সেই ব্ৰইলাৰ খিনি ডাঙৰ কৰিব পাৰি কিমান সোনকালে ব্ৰইলাৰ খিনি ৱেট টো গেইন কৰিব পাৰি তেতিয়া কি হয় তোমাৰ সিহঁতে যিহেতু ইমান তোমাৰ থকা মেলাটো ইমান গুৰুত্ব নিদিয়ে চফাকে নাৰাখে খে তাৰ ফলত কি হয় তোমাৰ বীজাণু বিলাকৰ সংক্ৰমণ হয় গম পাইছা নাই। তোমাৰ বেক্টেৰিয়া আহি যায় সিহঁতৰ গাত বেক্টেৰিয়া আহে। তোমাৰ মানে সেইবিলাক ক্ষেত্ৰত কি হয় সেইবিলাক যদি আমি খাওঁ তেনে তুমি চাবাচোন বহুত ব্ৰইলাৰ এনেকুৱা আছে তোমাৰ মানে সেইটো আগতে নিউজ বিলাকত খুব ভাইৰেল হৈছে। তোমাৰ ব্ৰইলাৰ মাংসত যে পোক ওলাই যে সেইবিলাক আচলতে সেই ইয়াৰে কাম তোমাৰ ইয়াৰে কাৰণ মানে তোমাৰ ব্ৰইলাৰ মানে ভালকৈ নোপোহা জোহত চফাকে তোমাৰ পোহা জোত ফলত কি হয় এ তাত তেনেকুৱা ধৰণৰ পোক হয়। আৰু সেইবোৰ যদি আমি খাওঁ তেনেহলে আমাৰ তোমাৰ শৰীৰত সেইবিলাকে বহুত ডাঙৰ অপকাৰ কৰিব গমপাইছা নে নাই গতিকে সেইকাৰণে কি কৰিব লাগে আমি ব্ৰইলাৰ মাংসটো আমি চাই চিতি খাব লাগে চাই চিতি ব্যৱহাৰ কৰিব লাগে। আৰু তোমাৰ সেই ব্ৰইলাৰ মাংসত মানে কি হয়। এনে নৰ্মেল মাংসতকে চাবাচোন তেল চেল বিলাক অলপ বেছি থাকে। অঁ সেই তেলটোৱে আমাৰ কি কৰে তোমাৰ আমাৰ চৰ্ববিলাক বেছিককে বঢ়াই দিয়ে, তোমাৰ ধৰি লোৱা আকৌ ব্ৰইলাৰ মাংস তোমাৰ মছলাৰ কথাটো কৈছোৱেই মচলাবিলাক মানুহে বেছিকে তোমাৰ হেৰি কৰে মানে ব্যৱহাৰ কৰে। গম পাইছা নাই, এতিয়া তোমাৰ কি হয় ব্ৰইলাৰ মাংস বাৰু প্ৰটিন চটিন খিনি পায়ই, কিন্তু তুমি কি হয় অঁ তুমি যদি অক অকল মানে প্ৰতিদিনে যদি তুমি ব্ৰইলাৰ মাংসটো সেৱন কৰি থাকা বা খাই থাকা, এনে কি হব তোমাৰ অঁ মাংসৰ ওপৰত তুমি যদি অধিক মানে নিৰ্ভৰ কৰি থাকা। তেনেহ'লে কি হব আমাৰ যিখিনি তোমাৰ হেৰি হয় মানে তোমাৰ পুষ্টি হয়। পুষ্টিৰ যিটো ভাৰসাম্য অৱস্থা সেইটো তোমাৰ কিন্তু তোমাৰ ভাৰসাম্য অৱস্থাটো হেৰাই যাব। গতিকে তোমাৰ যেতিয়া হেৰাই যাব, তেনেহ'লে তোমাৰ বহুত প্ৰব্লেমে দে খা দিব। এতিয়া তোমাৰ সেই আমি ব্ৰইলাৰ মাংসটো যিহেতু তোমাৰ ইমানখিনি কথা কৈছোঁ আৰু ইমান আৰু মই ব্ৰইলাৰ মাংসৰ বিষয়ে ইমানখিনি কথা নক কওঁগে আৰু গমাইছা নাই যিহেতু তোমাৰ মই যিখিনি ক'ব লাগে, সেইখিনি কথা কৈছো আৰু সেইকাৰণে আমি কি কৰিব লাগে ব্ৰইলাৰ মাংসটো আমি যিমান পাৰোঁ সিমান কমকৈ খাবলৈ চেষ্টা কৰিব লাগে। আমি ব্ৰইলাৰ মাংসৰ বদলি ধৰি লোৱা এতিয়া ব্ৰইলাৰ মাংসৰ পৰা যিখিনি পাওঁ, সেইখিনি ধৰি লোৱা আমি শাক পাচলি পৰাও পাওঁ গতিকে মাংস বস্তুটো খোৱাটো মই ইমান বেছি প্ৰেফাৰ নকৰো। গতিকে ব্ৰলাৰ মাংসতকৈ যদি ধৰি লোৱা আমি শাক-